অ কি কৰি আছ
এ এনেই আছো কি কৰিছে
মই এই ভাতকেইটা খাই অকমান বোলো বিচনাতে পৰি দিওঁ বুলি পঢ়ি দিছিলো
অ মই এই খাই বৈ আজৰি হৈয়ে ঘৰ চৰ মুচি মেলি আজৰি হৈছোহে
অ কিহে খালি
ভাত দালি কঁঠালগুটি তাৰপিছত বেঙেনা ভাজিলো তাপা পটল ভাজিলো সেয়াই
অঁ মই দালি বনালোঁ পটল আলু ভাজিলোঁ খৰিচা পিটিকা কৰিলোঁ
অঁ চবৰে পটলেই
আজি চবৰে পটলেই দেখোন
উম ময় পটল নেভাজো বুলি ভাবিছিলো তাৰ পৰাা আকৌ ভাজিলো
অঁ
মই পটলৰ ভাজি ভালে পাওঁ মালিকে বেয়া পায়
উম ভাল আমাৰ হে ফ্ৰাই কৰি দিলে চবে ভাল পায় মই আলু গুটি দিম পেলাই তেনেকে ভাজিলে ভাল পাওঁ আৰু কুন্দুলিটোও তেনেকে ভাল পা
মই মই ফ্ৰাই হে কৈছো বাৰু
উম
পাপা সেই দাদা আজি যোৱা নাই কামলৈ
দাদা আজি কামলে নাই যোৱা মানে এই কুৰ মাৰিলে পথাৰত কো মাৰি আহি পেলাই বাই এতিয়া গা পা ধুই আকৌ ভাত পুজা খাইছে দুপ পিছবেলা যাব নেকি আগবেলা সেইটোৰ
আকৌ পথাৰ কাম কৰিবও
উ পথাৰ আকৌ আলি চালি কাটিলেহে খেচ চেচ মাৰিব পৰাব
উম তাকে হে ৰুব হব আপোনালোকৰ কি কেতিয়ামানৰপৰা বোকা দিব
আমাৰ এসপ্তাহ নহব লাগিব আৰু দুই তিনি সপ্তাহ কঠিয়াবোৰ চাব
অ
মাটিবোৰ দ হেৰি দৰা মাটিত বা মানে ফুলি কঠিয়াবোৰ ৰুলে শুই শুই যাব নহয়
অ শুই শুই যাব ত ন আকৌ আমাও যাম ৰ পা আমাও সেই দেই আমাৰো দেৰিয়ে হ'ব চাগে আমাৰো দেৰিয়ে হ'ব চাগে
অ
আমাৰও কঠিয়া হে লৰা আছে লৰাই হৈ মোক মোক হেনো কাম কৰি সহায় কৰি দিছে কাপ ধুলে
অ! আমাৰ মাটিটয়ে একদম উৎপাৰ লগ লগা আছে মুঠত ৰাখি থাককে অশান্তি পাইছে মোবাইলোও চুব নোৱাৰা হল। -এতিয়া মানে খেলিবলৈও মানুহ লগ নাইকিয়া হ'ল।
তাকে বোলো অকণমান মোকো শুইছো মাও শুইছছে তই অকণমান শুই থাককচোন বোলো।
আমাক শুব এতিয়া আমাৰ অকমান শুুৱে দুপৰীয়া দুপৰীয়া মই লগত যদি শুই দিওঁ, এ অকমান দু য়াস হলে তেতিয়া গধূলি অকণমান দেৰিলৈকে থাকে ভাতকেইটা ধুনীয়াকে খায়।
খাই অ আমাৰ ই নকোৱে আকৌ একদম পেটপিটাই ঘূৰিপিবলে লাগে। তাৰ পুকৰা পুোকৰে কিমান ঘূৰি ফুৰা বাৰু মই, মোৰ তাঁত এখনো আছে তাঁতখনত বহিব লাগে। ভাতকেইটা খাই লতে অ ভাতকেইটা খাই লতে ক, ভাগৰ ভাগৰ লাগিছে গতিকে ক শুই দিলো মই,
আকৌ সিহঁতে হবলা সেই ভালকে বহি থকা খেল খেলে বুলি ভাবিছে হবলা দৌৰা দৌৰী হে
অ আতিয়া বৰষুণ দিিয় আছে ব চোতাল বোৰ পিছল। আৰু দৌৰি গৈ পৰিবগৈ,
উম সেইটোহে মোৰ ভয় আঁঠু ছাল আমাৰ ছিগি আছে, আ এই আমাৰ ঘৰ কাষৰ ঘৰ মানুহ ঘৰ চোতালখন পকা তাত খেলিলে খেলি আঁঠোচাল ছিগি আছে বহু,
এ আমাৰটোৱে পৰিলে ধৰিলে দুখ পালে নকয়।
উম সেই আকৌ খেলি থাকিবলৈ নাপাব বুলি।
অ দুখ পালে কেতিয়াও নকয় সি তাৰ পৰা আজিয়ে হৈ যওক মাকক নকয় সেই মই পৰিলো।
মাকে দিব নহয় আকৌ ধম ধম।
উম!
ম নকৈ অকমান অকস্মাত বেলেগ ক'বাত দুখ পাই যায় বুলি ভয় লাগে।
সেইটোৱেইটো নক নকৈ পেলাই থৈ দিব তাৰ পিছত যদি তল তলে যদি দু পাই বেছি জখম হয়।
উম সেইটে মোৰ ভয় লাগে। মোৰ মানে একদম সেইটোকে চিন্তাই আৰু মই খেলিলে চায়ে থাকো আৰু
উম উম সিহতৰ লগত এতিয়া খেলি থাকিবলৈ সময়তো নাতে ন যিকণ সময় আজৰি পাও সেইকণ সেই কন সময়ত নিজৰ নিজৰ কাম গ এটা কৰিবলৈকে লাগে সময়তটো
খাই বৈ আজৰি হৈ অকমান তাঁতখন বব লাগ বব পাৰি ৰেষ্ট লৈ পেলাই, স ক'ত কত এতিয়া সিহতৰ লগত খেলি পেলাই আপোনাৰ টাইম পাছত এ মই এতিয়া ঘৰত থাকিলে মানে অকলে থাকিল, থাকিলে সেই এতিয়াে খুচুং খাচাং কিবা অকমান ঘৰত অকলে অকলে খেল থাকিব কিবা কিবি গাই আছে। কিবা কৰি আছা তেনেকে খেলি থাকিব।
অ আমাৰ আকৌ সেইটো খেল বেয়া পা তাৰ অকলা হয় ক্ৰিকেট খেলা, বেডমিণ্টন সেইবোৰ, ভাল পাই তাত আাত তাত অকল এই ল'ৰা ছোৱালী বিলাকে সেইবিলাকেই খেলি থাকে যে,
সেইটোৱে এই আমাৰ লৰাহঁতকে অমান ডাঙৰো হৈছে যে সি,
আহ!
খেলবোৰ ডাঙৰ ডাঙৰ
স খুচুং খাচাং মোক খেদি বেয়া পায়।
উম সেইটো কথা আকৌ আমাৰ লগ ভাল মই মই খেলি থাকিলেও হ'ব তাৰ লগত।
উম
মই অকমান খেলিম আৰু এতিয়া ভিতৰতে তাৰপা খেলি খেলি খেলি খেলি বিচনাতে শুব আৰু অকনমান আৰু
উম সেইদে খেলি থাকিলে ভাল লাগে। হে ল'ৰা ছোৱালী ভিতৰতে থাকিলে অকমান বনাই গো পন পনাই ঘূৰি ফুৰিলে ভাগৰ লাগে।
খেলিলেও আমাৰ মানে বেছিকে মোৰ পকত লাগে যে সেইটো ভাল আৰু
আহ লৰা আ ছোৱালী ছোৱালী ফোন কৰিছে না।
ছোৱালীয়ে ফোন আজি কৰা নাই ৰাতিপুৱা মই হেৰি প্ৰমাণ চাও বুলি সোনকালে মাৰিলো উম বোলো পৰীক্ষা কেইদিনতহে পঢ়িলে নে এনেও পঢ় পঢ়িছে বুলি প্ৰমাণ চাওঁ বুলি। তাৰপা বাৰু উঠিয়ে পেলাই পঢ়ি আছে বাৰু তাৰ পৰা হেৰি মৰা নাই কেতিয়াবা কঠীয়া তুলিবলৈ গ'ল নেকি?
কঠিয়া তুলিবলে গ'ল চাগে ৰাতি পিছবাৰ সেই মোৰলে ছোৱালী ফোন কৰিছিলে নহয় তেতিয়া কৈছিলে কঠীয়া তুলিবলে যাম আও
অ সেয়া তেতিয়াহ'লে কঠীয়া তুলিবলৈ গৈছে মই আজি ফোনে কৰা নাইছো
উম কয় কালিয় সেই কঠীয়া তুলিব কালি কঠীয়া তুলিব লে গৈছিলে যে জেঠাই ঘৰ তেতিয়া হেনো হেৰি এবাৰ যে ঠাণ্ডা পানী বটল এটাত তামোল তেনেকে লৈ গল তাৰপিছত এবাৰ আকৌ এই জেঠাইক কে ভাবিলে মই ফোন এটা মাৰি চাওঁচোন ছোৱালীনো কি কৰিছে বুলি তেনেকুৱাতে হেন নো আকৌ আম কেইটামানে লৈ পেলাই হেনো তলং উটংকে গৈ আছে হেনো মই বোলো এইয়া আকৌ সৰুতে ইয়াত শিকা মাকে মাতি ৰুই থাকে তাই হেই ইটো আনে সেইটো আনাে বোলো আনি কা যে কৈছে অ আমি বোলে সেইবিলাক বুজিয়ে নাপাওঁ মাহত পথাৰলে গ'ল গ'ল আও আমাৰ তাই যে বুজি পাইছে সেতি কৈছা মোক
ই সেইটো মোক এনেই ফোন কৰিও অকল সেইটোকে কৈয়ে আছে হে এই ককাকে হেনো কৈয়ে আছে হেৰিয়ে কৈয়ে আছে আইতাকে জেঠাইকে একেৰাহে কৈ আছো অ তেনেকে যোগান ধৰিছে অ ছোৱালীয়ে বুলি বৰ ক মানি হৈ আছে সিহতৰ কাৰণ সেইটো বহুত ডাঙৰ বুলি ভাবিছে
অ ইয়াত যে কিমান অকমানি পাই পথাৰে পথাৰে ঘূৰি ফুৰা সেই কথাটো
অ সেইটো কথা ভবাই নাই সেতি যাবলে নিদিয়ে নাত নাতিনিয়েক নহয় জানো
উম এতিয়া মানে হেই আক ডাঙৰ হ'ল যে ডাঙ এতিয়া ঘৰত থকা হেঁতেন হে এলাহ লাগিব ঘৰত থাকিলে তাত আৰু এতিয়া জানিছে আই তাহ নাই তেতিয়া মই যাওঁ আও পানী অকন দি থংগে কিবা এটা যেনেকে তেনেকে দিব লাগ কালি সিহঁতে এশ মুঠ উঠি তুলিলে, বুধবাৰে বোকা দিব সপায়।
অঁ বোকা দিব।
উম। কৈছে বেলেগক তুলিবলৈ নাই দিয়া ঘৰতে তোলোচোন সেইবুলিয়ে ৰখালো মাটিৰ দুবিঘা।
ঢেৰ ঢেৰ পইচা কঠীয়া তোলা।
এই সেই কঠিয়াত ত্ৰিশ টকা বিশ টকা দিও আৰু কেনেকে তুলাবি অ।
তাকেহে পায় ত্ৰিশ টকা বিশ টকা ত্ৰিশ টকা লয় নে?
উম মোৰ যে এইবাৰ ভৰিকেইটা বিষ হৈছে মই কঁঠীয়া দিব পাৰিম নে নোৱাৰিম নে খাই খিনি দেখিছো দেখোন।
তাকে হেপাই ইমান খেতি কৰিবলৈ বৰ চিন্তা হ'ল।
মানে ক এতিয়া মুঠিটোতো অকমানি কৰি পেলাই আনি আখিটো বনাই দিলে নহ'ব নহয় ন'। আশিটো ডাঙৰ ডাঙৰ হ'ব লাগিব।
হ
কিছুমানে এতিয়া কি কৰে আৰু চমুঠীয়া বুলি কৈ আকৌ মুঠিবোৰ সৰু সৰুকে আখিটো বনাই দিব তাতে বিশ টকা কেনেকে দি হ'ব।
দুটিপা তিনটিপ মান হোৱাকে।
উম। কষ্ট মষ্ট হ'লেওঁ নিজৰকণৰ কাৰণে নিজে তুলি ৰুবই লাগিব।
তাকেহে মই বাৰু কঠিয় তলিবাৰ ইমান নোৱাৰ নহয় দে বাৰু পাওঁ।
ত' সেইকাৰণে মই এবাৰ আমাৰ বাৰীতে পাইছো তেতিয়া সেই তোৰ দি পেলাই বৰ ধুনীয়া প মাৰ এখনত
অ', ল'ৰা ঘৰতে খেলি থাকিব পাৰিব। ও চৰা কঠিয়ীয়া দ দিব পাৰি, উম।
এইখিনিতে পা নহ'লে বুলি ক'লো এইখিনিতে পাৰিলে। কঠীয়া তোলা পথাৰ দিয়া বাইেক আহিব বাৰু সেই মাটি ৰোৱা দুদিন আৰু কিবলে লে জেঠাইকো আহিম বুলি কৈছে ৰুবলৈ।
অ'।
তাকে আহে আহিলেও জানো ৰোৱেনে নৰুৱে ক'ব নোৱাৰো কিন্তু এনে হেৰি বাইক ব' আহিও দুদিনৰ কাৰণে।
দুদিন আহে ল'ৰাটো ৰখিল নে মাটিকণ ৰুই হ'ব প
অ', সেইটৱো মোৰ সেইকাৰণে অ', ল'ৰা ৰখি দিবলৈ যাম বুলি কৈছে আহি মাটিকো ৰুব পাৰিম সি তাই আহিলে আৰু।
তাৰ টিউচন নাই নেকি এতিয়া।
টিউশচন এইকেইদিন কৰা নাই পৰীক্ষা কেইদিনত টিউশচন নাই কৰা।
অ', আমাৰো নাই যোৱা বাৰু পৰীক্ষা কিনা টিউচন কৰিনে।
তেনেকে নহয় মানে এতিয়া হে উম। মামা আমাৰ মামা চাইন্ঞ্চৰ যেৱ
উম।
চাইসৰ সেই উম, গণিতহে পঢ়ুৱাই হেৰিয় উম হাইস্কুলত। তাই অংক কৰি থাকিব নোৱাৰাতো মামাক দেখুৱাগে পাৰিব তাৰপা আকৌ ছাৰ জন আছে নহ সিহতৰ ছাৰজন যাত যিজনী টিউচন কৰে সেইজনৰ ওচও যাব তাৰপা আকৌ ওচৰতে আৰু এজন ছাৰ আছে ইংলিছৰ সেইজনৰ ওচৰলৈও যাব। তাৰ মানে কেইবেজনো আছে তাই যিটোকে নোৱে সেইটোকে দেখুৱাবলৈ সুবিধা আছে আৰু মানে।
অ', সেইটোৱে হ'লে ভাল আমাৰ আকৌ তেনেকে নাই যে। এতিয়া ন'ন কালি ফোন কৰিছে টিউশচন মাষ্টৰলে টিউশচন তেতিয়া কৈছে মংগলবাৰৰ পৰা আহিবা বুলি কৈছে মই এতিয়া কি কৰে নাজানো আৰু।
অ', ফীছটো এতিয়া কি
দিয়া হ'ব দে মইয়ো অকমান জিৰাই লওঁ।
অ', অ', হ'ব।
অ'।